হেল্লো হেল্লো কোৱা।
শুনিছা নাই।
শুনিছোঁ কোৱা।
অ ভাত।
নাই বনাই আছে। অচ্ছাঁ তুমি।
অ মইও নাই কলেজৰ পৰা আহিছোঁ আৰু।
আচ্ছা কি নিজে বনাবানে।
নিজে নহয় তাত দিব পিজিত। থাকোঁ ন।
আচ্ছাি পিজিত ভালে আছে তেন্তে।
উম্।
বনাব জানানে নাই।
বনাব জানো আৰু।
হয় জানা নেকি যাব লাগিব তেন্তে খাবলৈ আচ্ছা। যাম খোৱাবা আকৌ হা।
উম্ গাহৰি আনি বনাই খুৱাম।
অ মা কি কম ফেভৰেত।
অ আহিবা বাকী মাহঁত কি কৰিছ।
মা আছে, কাম কৰি আছে, কি কৰিব?
অ, অ।
বাকী ক'তো ওলাইছে, তই নোযোৱা নেকি?
ওলাই মানে এতিয়া যাম আৰু অলপ লাহে ওলাই যাব লাগিব গধুলি সময়ত, দোকান পিনে।
পিনে?
বতৰতো ৰাতিপুৱা বৰষুণ দি আছিলে এতিয়া অলপ বৰষুণটো আহিছে আৰু।
অ, অ।
অ বাকী, এনে কি কৰিবা এতিয়া? ফ্ৰী টাইমত?
ফ্ৰী টাইমত, একো নকৰো, কি কৰিম নো মোবাইল চাম।
অ, মানে খেল চেল নুচোৱা? ক্ৰিকেট খেল?
ক'ত তোমাৰ মোবাইলত নে, নে তোমাৰ ঘৰত মানে পথাৰ চথাই গৈ?
উম মানে এনে আৰু মোবাইলতে-
তেনেকেতো, চোৱা নহয় এইটো যোনটো তোমাৰ খেলাটো চাই ভাল লাগে ন ৰিয়েলত। লগৰ বোৰে যেত খেলে তেতিয়া ভাল লাগে, তুমি নেখেলা নেকি এনে?
মই ক্ৰিকেট খেলোঁ বাৰু মেটছো খেলিছোঁ।
আচ্ছা, তেন্তে ওলাবা তোমাৰ অলপ আগত মানে চাৰিটা চাৰে চাৰিটা মান ওলাবা ক্ৰিকেট খেল হব-
অহ, অহ, তাত যাম ঠিক আছে, পাৰিম। কি হয় কেনেকে, বাকী আৰু তোমাৰ হেৰি ক'ত আছে?
কোন?
মানে ঘৰত লগৰ চগৰ আছে নে খেলিবলে?
আছে আছে, ল হে মোক ফোন কৰিছিলে লগৰজনে কৈছিলে-
অ, অ, তোমাৰ লগৰ খিনিক ম- নিবা?
হ'ব।
উম আৰু মই কে কেইটামান লগৰ লৈ যাম- তাৰপিছত সকলোৱে তাৰপিছত ফূৰ্তি কৰি খেলিম আৰু ন।
মই তোতো খেলিব নোৱাৰি মইটো তোমাৰ কি কেজি কেইদমান নাজানো ন খদিবলৈ, অ মোৰ বোলে চুক ভাঙি গল বা তেতিয়া দি
আমি বলটো লাহে লাহে মাৰিব, তোমাৰ গালে।
উমাহ লাহে লাহে মাৰ এইবাৰ। অ সেইখন খেল হব নে কি হব সেই। কণ।
উ খেলছে শেষ। হব।
সেইখন খেল নহও এটা কাম কৰা তোমালোকে হেৰি অ। মানে। টি এ টিম পাইজ খেলা এগেনষ্ট খেলা। কি কোৱা।
এতিয়া মানে টিমটো এতিয়া কম্পিটি্যন হ'লে ভাল আৰু। তোমালোকৰ কম্পিটিশ্যন পাতিলে ক বা চোন। ক্ৰিকেটৰ।
তেনেকে ক্ৰিকেটৰ কম্পিটিশ্যন পাতিব চাগে দেই তোমাৰ টিম আছে টো ন তোমাৰ।
অ টিম আছে বাৰু।
হ'ব মই এইদিনতে হব। চাগ দেই ভালকে নাজানো টাউনৰ চাইডে। মানে হ'ব।
তুমি জনাই দিলে হ'ব।
সদং হাৰি জনাই দিম।
অ অ জনাই দেৱা আৰু উ তোমালোকৰ তাত এনে ক্ৰিকেট খেলাৰ ল'ৰা আছে নেকি।
ক্ৰিকেট খেলা ল'ৰা আছে অহ।
তুমি চিনি পালে মোক কন্টেক। টো দিবাচোন।
চিনি পালে কণ্টেক্টো।
মানে এনেই আছে নেকি মানে খেলিবা নি সুধিবা আমাৰ টিমত।
হ'ব মই তোমাৰ গ্ৰুপ এটা আছে ক্ৰিকেটৰ। তাত সোমোইঁ। দিলে হ'ব তোমাক। তোমালোকৰ লগৰ চগৰ সুমাই দিবা।
তোমাৰ লগৰখিনিক।
অ তেন্তে পাৰি বাৰু ক'ত খেলিবা এনেই এনেই প্ৰথম নৰৰ্মেলি। ষ্টাৰ্ট কৰিবানে।
অ পেক পেক প্ৰক্টিচ কৰি ল'ব লাগিব অলপ। চবে মানে। কোনে ভাল খেলে এতিয়া গম নোপাম ন।
অ সেইটো হয় বাৰু।
বাকী তোমাৰ আ ফেভৰেট ক্ৰিকেটাৰ কোন
মোৰ ফেভাৰট ক্ৰিকেটাৰ ক'বলৈ তেনেকুৱা কোনো নাই বাৰু চব ভাল লাগে বিৰাট কোহলিও ভাল লাগে এম এছ ধনীও ভাল লাগে তোমাৰ
মোৰ বাৰু বিৰাট কোহলী
আচ্ছা হেৰি কি হয় টীম এইটো আৰ চি বি ন
অ আৰ চি বি
বাৰু আৰ চি বি ময়ো আই চি বিয়ে হয়
টাইটেল জিকিলে আৰু আৰু চেম্পিয়ন
আচ্ছা আই চি বি মই ভাল পাওঁ দে মইনেই আগত। আই চি বিয়ে আছিলো বাট এতিয়া চে ক'
আকৌ এতিয়া চেম্পিয়ন লীগ হ'ব নহয় যোনকেইটা আই পি এল জিকিছে ন। আৰু মানে এতিয়া চোৱা চবতে বেলেগ বেলেগ হৈ থাকে আমাৰ ইণ্ডিয়াত হয় আই পি এল তাৰ পিছত পিস আইচিয়ামৰ কিবা আই আই এছ এল নেকি সেনে কিবা হয় ন লীগ তেনেকুৱা মানে চবৰে যোন কিবা উইনাৰকেইটা নাই সেই টিম কেইটা আকৌ মানে খেলিব মানে ট্ৰফি এটাৰ কাৰণে চেম্পিয়ন লি
আচ্ছাক খেলিব মানে
তাতো এতিয়া আকৌ আৰ চি বি যাব আৰ চি পবি ও জিকি যাব আমাৰ ইণ্ডিয়া খেলিবলৈ।
আচ্ছা ৰ'বাচোন ইণ্ডিয়াতেতো বহুত টিম আছে ন আই চি বি চি এছ কে ত আ কিবা গুজৰাট মুম্বাই নে এইখন এই মানে কি মানে মোৰ মান ভালকে বুজি নাপাও কি কাৰণে বা
সেইটো মানে হেৰি হয় মানে এনেকুৱা অ এইটো কি বুলি কব ষ্টেটৰ মানে টিম হয় এটা।
ষ্টেটৰ টিম
উম তাহাঁতি মানে এ আই পি এলটোত মানে চবেই মানে এতিয়া চব তাত অকল দহ দষ্ট টিম খেলিব দিয়ে বিলত
উম
তাৰমানে সেইকেইটা যোনকেইটা মানে চেন্নাই বেংগালৰু হওক আমাৰ অসমৰ টীমটো বা নাই এতিয়া তাত আৰু গুজৰাট হওক হায়দৰাবাদ হওক সেইবোৰ টীম মানে আগৰবাৰ চিলেক্ট হৈ থকা ন।
অহ
মানে সেতৰ টিমৰ পৰা খেলে আৰু মানে চব অ বাহিৰৰ প্লেয়াৰ আহে তাত ল'ব লাগে কিনিব লাগে তেনেকৈ মানে আই এপেলখন হয় আৰু
আচ্ছা মানে এইটো মানে অকল ইণ্ডিয়াৰ ভিতৰত মানে তোমাৰ
আৰু যোনটো চেম্পিয়ন হ'ব ন সেইটো মানে গোট মানে দাৰেক মানে এ হেৰিকে হ'ব আৰু
কেনেকুৱা
লাইক আহ মানে গোটেই এতিয়া পাকিস্তানৰ যোনটো আই পি এল নিচিনা হয় ন তাৰ পৰা উইনাৰটো আহিব যেনিবা আই পি এলৰ পৰা এতিয়া আৰ চি বি উইনাৰ গ তেনেকৈ আৰু
আচ্ছা ঠিকে আছে তেন্ত আমাৰ ইয়াত তো আহিছে ন খেলিবলৈ
অহ
অসমত।
হা হা
গুৱাহাটীত আহা নাছিলে এবাৰ।
অহ আহিছিলে আহিছিলে গুৱাহাটীত হৈয়ে থাকে।
গুৱাহাটীত হৈ থাকে ন তোমাৰ কোনটো আহিছিলে আইচ। টিভি আহিছে।
আৰ চি বি আহিছিলে আৰু মুম্বাই ইণ্ডিয়ানছ আহিছিলে।
আচ্ছা। আচ্ছা তুমি চাব গৈছিলা।
যোৱা হোৱা নাই তেনেকৈ যাম ভাবিছিলোঁ বাট বতৰটো কেনেকুৱা কৰি।
এইবাৰ গ'লে ক'বা মোকো লগ ধৰিবা মই চামগে।
অ হ'ব বাৰু।
উম আৰু কোৱা।
আৰু কি আৰু ক্ৰিকেটটো এতিয়া যেতিয়া।
কি নাজানো ন কিৰ্কেট বিষয়ে কাৰণ মই আজিয়াক মানে চাইছো বাট মানে ইমান মন দি চোৱা নাই মানে।
ৰুুলছবোৰ জান নাই।
এ এই নাজানো আৰু
ৰোলচ এতিয়া কেনেকে শিকাম এতিয়া মই ৰোলচটো।
যিমান জানা মানে মোক অলপ। শিকাই তেতিয়া মানে মোক বেলেগে যদি সুধে ন তেতিয়া মই মানে ক'ব পাৰোঁ যাতে।
উম লাইক আহ। আহ এতিয়া কেনেকে বুজাম?
বুজোৱা
নে মানে এতিয়া আই পি এলত টি টুৱেণ্টি চলিছে। খেল হয় ন তাত বিছ অভাৰ থাকে।
কি থাকে?
বিশছ অভাৰ কে খেলে
অ বিশছ।
মানে এ এটা অভাৰ ছটা বল থাকে ন।
উম
তো সেনেকে বিশছ অভাৰ খেলিব, আৰু টাৰ্গেট দিব যোনে সেনেকে মানে খেলিব লাগে আৰু।
তাৰগেটৰ মতে খেলিব লাগে।
অ'ডি আই যোনবোৰ ছিৰিজ হয় যে, ডাইৰেক্ট ইংলেণ্ড বিৰেজ, ইণ্ডিয়া, পাকিস্তান চব হয় যে। সেইবোৰত মানে পঞ্চাশ অভাৰকে খেলে।
আচ্ছা
উম
আৰু যে তোমাৰ অ যোনটো মানে হেৰি কৈছো হা যেনেকে ইণ্ডিয়া, পাকিস্তান বা আমেৰিকা এনেকে খেলে ন যোনখন তেতিয়া মানে তোমাৰ মানে হাৰিতে গৈ থাকে ন, এসেতক কি মানে ওলাই দিয়ে নেকি ক্ৰিকেটৰ পৰা?
মানে?
মানে তোমাৰ এনেকে কথা এটা কৈছো হা, মানে ইংলেণ্ডৰ কথায়ে কৈছো তোমাৰ হে খন মানে সিহতে মানে জিকিবই পোৱা নাই। এখনো মেচ আজিলৈকে মানে জিকিবই পোৱা নাই। পোৱা নাই খালি এবাৰ নে দুবাৰ জিকিব জিকিছে তাৰ পিছৰ আ জিকিব পাৰাই নাই। মানে সি ওলাই দিয়ে নে?
টিমটো উলিয়াই নিদিয়ে তাত মানে যোনে ভাল খেলে সেইটোৱেতো জিকিব ন সেহেতি আকৌ নেক্স, নেক্সটৰ, নেক্সট ছিজনত আকৌ খেলিব লাগিব আৰু কবডিচ।
মানে বেন কৰি নিদিয়ে।
নিদিয়ে নিদিয়ে।
আচ্ছা মই চ বেন চেন কৰি দিয়ে নেকি।
নাই নাই নিদিয়ে নিদিয়ে।
আৰু তোমাৰ এইটো কি বুলি কয় কিমানলৈকে মানে হাইষ্ট স্কৰ বনাব পাৰি। হেল্ল'।
পিটছখনৰ তাৰপিছত যদি পিটছখন কেতিয়া যদি বেটছমেনৰ কাৰণে ভাল হয় বলটো যদি বেয়াকে যায় তেতিয়াতো তু ছিক্স ছিক্স চুই থাকিলে টো ধেৰ ৰান বনিবই।
কোৱা।
উম।
খেদিব পৰা যায় কিন্তু। খেলিব কৰিব নাজানো দেই।
অ তাকে মানে ভাল ফিল্ড হলে ভাল আৰু খেলিবলে।
ডাঙৰ ফিল্ড লাগে ন সেইটো কাৰণে।
ডাঙৰ ফিল্ড মানে কি আৰু এনেকৈ চাৰ্কল টাইপ হ'লে ভাল আৰু ভালকৈ অলপ পিটছটো ভাল হ'ব লাগে।
আচ্ছা।
উম সমান হলে ভাল আৰু।
সমান হলে। মানে এনে ক্ৰিকেট খেলিবলৈ ভাল ন।
বাকী তুমি মোক জনাবা কেতিয়া লগৰখিনিৰ কথা আকৌ গ্ৰুপত এড কৰি দিবা চবকে এড কৰিম কথাটো পাতিম আকৌ ভালকে।
হেৰি তুমি কেতিয়া লৈ খেলিব পাৰিবা এনে মানে এতিয়া চাগে নেক্সট উইকত আমাৰ ইয়াত ক্ৰিকেটৰ হেৰি হব চাগে। মানে তোমাৰ এনেকে সৰু সুৰাকে। প্ৰগেম। কিবা কিবি দিব চাগে দেই নাজানো মই চিয়ৰটো। ত তোমালোকে যদি। খেলা তেন্তে। তেন মানে আহিব পাৰা।
অঁ তেতিয়া মানে মই উম যাম আমি কেইটা যাম আমাৰ টিমটো যাব।
কিমানটা তোমালোকৰ টিমত কিমানটা থাকে এনে ক্ৰিকেটৰ।
আমাৰ টিমটোত এতিয়া বৰ্তমানকে ফিফটিনটা মান আছে প্লেয়াৰ্চ। বেচো এনেতো দছটাই খেলে। বাট আৰু এটা ইম্পেক্ট প্লেয়াৰ বুলি এটা খেলে আৰু খেলে আৰু।
আচ্ছা। আচ্ছা তেন্তে। মই কম তোমাক তাত ইয়াতো বহুত মানে দূৰৰ পৰা আহিব ন পোৱালি খেলিবলৈ।
তুমি জনাই দিবা মোক।
মই তোমাক জনাই দিম। নাই গ্ৰুপত সোমাই দিম আজিয়ে সোমাই দিম নে নে কেইদিনমানৰ পিছত সোমাম আজিয়ে সোমাই দিওঁ ন ঠিক আছে তেন্তে মই তোমাক গ্ৰুপত সোমাই দিম হা ফোন কৰিম ওলাই আহিবা তুমি আবেলি।
অ ফোন অ ঠিক আছে।
উম উম ঠিক আছে দিয়া।
আহ